কি কৰি আছা?
অ মই এনে। তুমি কি কৰি আছা?
মইয়ো এনে আছো আমাৰ ভাইটি পঢ়ি আছে যে সহঁত তাকে চাই আছিলো।
অ পঢ়াই আছা?
অ মানে সি পঢ়ি আছিলে অনলাইন ক্লাছেছ কৰি আছিল ত' তাকে
অ আজিকালিটো বহুত ইম্পৰ্টেট হৈ গৈছে আৰু এডুকেচন।
অঁ সেইটোৱে।
আজি কিন্ত চব এডুকেচনে হৈ গ'ল চব জেগাতে।
অঁ মানে ভালেই আৰু মানে এতিয়া এডুকেটেড নহলে মানে মানুহৰ মানে একো স্কিলছ বোৰ ডেভেলপ নহ'ব ন, ইহঁতে মানে এইবোৰ কম নাপাব নলেজ নাযাব নাজানিব। এতিয়া এডুকেচন থাকিলে মানে সিহঁতৰ লাৰ্নিংও হৈ যায়, এক্সপিৰিয়েঞ্চও হৈ যায় আৰু। মানে নিজৰ কেৰেক্টাৰ ডেভলপ কৰিব কাৰণে বহুত ভাল হৈ যায় আৰু।
অ ডিচিপ্লিন বোৰ শিকি যায়, ৰেছপন্সিবিলিটি, কন্ফিডেন্স এটাও আহি যায়,। এডুকেচন থাকিলে।
কিন্তু এতিয়া কিবা এটা বস্তু জানিলে কনফিডেন্ঞ্চটো থাকিবইে ন? এতিয়া নাজানিলে তো অভিয়াচলি সেইটো যদি কিবা এটা বস্তু নাজানে ত' সেই তোৰ মানে কনফিডেন্ট কেনেকে থাকিব জানিলেহে থাকিব।
অ যেতিয়াই মানে ফেচ কৰিব পাৰিম এইবোৰ বা তাক ডিচিশন ল'ব জানিম যদি আমি এডুকেচন থা থাকিলেহ সেইবোৰ পাৰে ন বা মানুহবোৰতো এনেকয়ে থাকি যাব ন বোৰবকৰ নিচিনা।
সেইটোয়ে এতিয়া নলেজ পায় ন এডুকেচনত মানে চবচে পেহেলে ত' নলেজ পায় আৰু গম পায় কি কেনেকে কি ৱৰ্ল্ডটোত চলে। আৰু মানে নিজৰ থিংকিং টো ডেভেলপ কৰিব পাৰে ত', সেইটো মানে ভাল আৰু এতিয়া নিজৰ মানে এতিয়া এডুকেটেড থাকিলে এতিয়া তোমাৰ নিজৰ এতিয়া গম পাব কি কোনটো কেনেকে কেৰিয়াৰ ক'ত পাইছে। ত' মানে, বহুতে এতিয়া জববোৰ অফাৰ পাই যায় ভাল এজুকে ইস্পিত হ'লে নিজৰ মানে কেৰিয়াৰটো ভালকে ডেভলপ্‌ কৰিব পাৰে আৰু।
সেইটো আজি বুলি ষ্টুডেণ্টটো কিমান স্কুল, অনলাইন এপছবোৰ থাকে আজি-কালি এডু কৃষ্ণ চব জেগাতে শিকিব পাৰে।
তাকে। আৰে ইডুকেটেত থাকিলে, এতিয়া নিজে যদি ভালকে পঢ়ি-বুজি ভাল জব্‌ পায়। তাটে কোনোবা গা ইদ মানুহ যদি ভালকে পঢ়ি ভাল সেৱা, চাকৰি পায়, ভাল জব পায়। ভাল ইনকম হ'য় সিহঁতৰ। মানে, ত' সিহঁতৰ মানে গৰিবীটো নাই কিয়া হ'ব্‌ হ'ব ন' সিহঁতৰ। এতিয়াক গৰিব মানুহে সেনেকে কৰি লৈ পে টে সিহঁতে নিজৰ ভালকে ঘৰ এটা বনাব পাৰিব। ত' সিহঁতে মানে, এটা মানে প্ৰৰ্ভাত্‌ তিটো আমাৰ নাইকিয়া হ'ব আৰু এমপ্লয়মেণ্টটো বাঢ়িব, চিক্ৰীয়ৰ হৈ যাব সিহঁতে। টো সেইটো মানে সিহঁতৰ থাকা কৰাটো মানে, ভাল হৈ যাব আৰু। ষ্টেণ্ডৰ্ডাতটো
উম, আজি-কালিটো মানে, ফ্ৰী কৰি দিছে। এডুকেশ্যন কিমান পোৱাৰ মানুহ কাৰণে? সেইটোও ভাল হৈ গৈছে। সেইটো মানে, অপৰচুনিটি পাইছে।
উম। এতিয়া মানে ভাল এডুকেটেড থাকিলে আমাৰ, দেশত যদি ভাল এডুকেটেড থাকে। মানুহবোৰ তেতিয়া মানে ভাল আৰু কাউণ্ট্ৰিটো ডেভলপ হ'ব, ইকনমিক ডেভলেপমেণ্টোও হ'ব, ভাল জব কৰিব। ভালকে চিক্ৰিয়ৰ অ সেইবোৰটো বাঢ়িব ন' এতিয়া?
ওঁ, আজি কালিটো প্ৰব্লেমছো আহে এডুকেশ্যনত বহুতে ইকুৱে- ইকুৱেল অপৰচুনিটি টো নাপায়। কিন্তু বহুত বেট্‌ ঢেৰ হোষ্ট হোষ্টেলে, এডুকেশ্যন গ্ৰূপ, মোমবাই এডুকেশ্যনেও কিমান এনকাৰেজ কৰে। আগতে নাছিল। লে ফাইনেন্সিয়ালি বহুত প্ৰব্লেম হ'য় বহুত বাট
আজি-কালিটো ফ্ৰী কৰি ছে, কিছুমান বস্তু মানে যিমান পাৰিছে সেইবোৰ ফ্ৰী কৰিছে। তো মানে সেইবোৰ মানে ভালকে পঢ়িলে ভাল আৰু।
সেইটোৱে ভালে টিচাৰও বহুত ইম্পৰ্টেণ্ট আৰু সেইবোৰত।
উম, ভাল টিচাৰ হ'লে ভাল এডুকেশ্যন দিব। ভাল এডুকেশ্যন পালে ভাল। ল'ৰা-ছোৱালীবোৰ ভালকে পঢ়িব। যেন ভাল জব পাব।
সেইটোৱে।
হেনে এটা ৰেচপন্‌চিবল, মানে শিকাইছে আৰু ৰেচপন্‌চিবিলিটিবোৰ শিকাইছে মানুহবোৰক। এটা ভাল চিটিজেন কেনেকে হব লাগে? এটা ভালকে এডুকেটেট থাকিলে গম পাব কি এটা ভাল চি জন, নিজৰ নিজৰ কাউণ্ট্ৰিৰে ভাল চিটিজেন কেনেকে হ'ব লাগে ত' সেইবোৰো শিকাই। প্ৰেইদ শিকায়, ৰেছপণ্টচিবিলিটি আৰু মানে এতিয়া এনেকে চ'ছাইটি এটাত থাকিলে সেইটো টিমৱৰ্কটো লাগে। সেইটো মানে, সেই নেছন হ'লে মানেটো টিমৱৰ্কটো শিকাই দিয়ে কেনেকে কৰিব লাগে সিহঁতৰ মানুহবোৰ প্ৰডাইড বোৰ আৰু মানে, ডিউটিচ কি কি হ'য়, এজ এ চিটিজেন ত' সেইবোৰো মানে ভালকে শিকাই ন' এডুকেটেড হ'লে। আৰু এইবোৰে মানে ৰিফ্লেক্ট কৰে কি কোনটো মানুহ ভালকে এডুকেটেড হ'য়। কোনটো মানুহ মানে, নাই পঢ়া সেইবোৰ আৰু।
সেইটোৱে। এডুকেশ্যনে শিকাইও মানে, কেনেকে ইণ্ডিভিজুৱেল গ্ৰ' কৰিব লাগে। তাৰপিছত তাৰ থাকে ন চচাইটিৰ কাৰণেও কিবা এটা কৰিছে।
অহ।
সেয়াই আৰু ঘৰ কাৰণে মা পেৰেন্টছৰ কাৰণে কৰা।
উম। সেইটোয়ে আৰু আজি কালি এজুকেটেড থাকিলে মানে গম পাব ন ইকুৱালিটি কেনেকে দিব লাগে। লাগে ত সেইবোৰ ভাল মানে আজিকালিতো মানে আগৰ দিনতটো বেছি আছিল মানে জেণ্ডাৰৰ ওপৰত নহ'লে ৰিলিজনৰ ওপৰত। ত সেইবোৰ মানে বহুত ডিচক্ৰিমিনেচন হৈছে মানে বহুতে। প্ৰব্লেম মানে প্ৰব্লেম ক্ৰিয়েট কৰিছিল ন মানে আগতেতো মানে। ল'ৰাবোৰকহে পঢ়াইছিলে অকল এতিয়া কিন্তু আজিকালি গাৰ্ল চাইলবোৰকো। পোখোৰা হৈছে এতিয়া মানুহবোৰ এডুকেটেড হৈছে গম। পাইছে কিমানে ছোৱালীকো পঢ়াব লাগে। ত সেইবোৰ মানে হৈছে ন সেইবোৰ এটা মানে ভাল। কাৰণে তাৰ হৈছে আৰু এজোকেশ্যনৰ কাৰণে
এ এডুকেশ্যন ভাল এতিয়া যি নহওক আগতেই মেই নে কৰিব নিদিয়ে আগতে ইমান জল্দি বিয়াই কৰাই দিয়ে। পঢ়া কোৱাকে এতিয়া। কিমান পঢ়াকে ইম্পৰ্টেঞ্চ দিয়ে ইমান আজি বছ থাৰ্টি এনেকুৱাতে বিয়া পাতে।
মোৰ এজুকেটেড নাছিলে এতিয়া লাহে লাহে মানুহবোৰো এজুকেটেড হৈছে পেৰেণ্ট বোৰ এজু কেটেত হৈছে সিহঁতেও বুজি পায় ন এতিয়া কোনটো কৰিলে ভাল। উ
সেইটোৱে
ভালকে জব কৰি লৈ ভালকে নিজৰ ফিউচাৰটো ডিচাইড কৰি এতিয়া তাৰ আৰু যদি ছোৱালী এজনী যদি বিয়া কৰিব মন আছে সি নিজে কৰিব ন তাক ফজ কৰি লাভ নাই। তাই তাই নিজে চব কৰিব তাই নিজে ইণ্ডিপেণ্ডেণ্ট হ'ব।
উ মাজে কৈয়ে চবে নিজে চাই কেতিয়া কৰিম কেতিয়া নকৰিম মানে চব এডুকেট হৈ গল না চবে জানে নিজৰ ৰাইটছপুৰ।
উম আজিকালিতো ঘৰৰ মানুহ বোৰো ইমান ফৰ্চ নকৰে মষ্টলি মানে সিহঁতেও জানে ন। নিজে কৰিব বুলি।
মানে এডুকেশ্যন টো ভাল হৈছে আৰু এতিয়া। মানে এডুকেশ্যন টো পঢ়া বুলিয়ে নহয় চবতে লাগে ন মানে। নলেজ বোৰতো এডুকেট হব লাগে।
অ সেইটোয়ে আৰু মানে। যাৰ মানে নিজৰ হেল্থ বিষয় মানে ভালকে এডুকেটেড থাকিলে ভাল আৰু। আৰু মানে নি আজিকালি বেমাৰ যেনেকে হৈছে পলিউচনৰ কাৰণে বেমাৰ হৈছে। মানে নিজে যদি নিজৰ হেল্থৰ কাৰণে কেনেকে ভালকে থাকিব লাগে। মানে পপাৰ নিউটেচন ল'ব লাগে আৰু মানে এক্স ছে ছাইচ তো মানে লাগে একাকেই বাৰু য়োগা কৰিব লাগে। আৰু হাইজিন টো মেনটেন কৰিলে মানে বেমাৰ নহয় ন এইটো কথাটো যদি ভালকে মান চবৰে এডুকেটেড থাকে নিজৰে চেফটি হ'ব নিজে কম বেমাৰ হ'ব বেছি বেমাৰ নহ'ব। ত সেইবোৰো ডিল কৰিব মানে ভাল। অ জানি পঢ়া যায়।
ভেলুজবোৰ মানে বুজি পাব কি হয় কি নহয় আৰু ৰেস্কপেকবোৰো কৰা কেনেক- কে কাক ৰেস্কপেক দি ব লাগে সেই বোৰ জানিব।
অ স সেকালি সৰু পোৱালীবোৰো মানে সৰুৰ পৰা ভালকে এডুকেটেড থাকিলে সিহঁতৰ মানে লিডাৰশ্বিপ কোৱালিটি এটা থাকে ত' সেইটো মানে আৰু বেছি ভালকে মানে ডেভলপ হ'ব ত' সেইটো মানে ভাল সিহঁতে নিজে ভাল ডাঙৰ হয় নিজে মানে কনফিডেন্ট থাকিব চব নিজে নিজে কৰিব পাৰিব মানে কাৰো ওপৰত ডিপেণ্ডেণ্ট থাকিব নালাগে।
ভাল কৰে এডুকচনে
অ সেইটোতো হয় বাৰু
আ তামানে ইংলিছ শিকিল তো কোমল বাহিৰৰ পৰা আহে ফৰেনৰ তে কথা পাতিবলৈ ইজি হৈ যায়।
আহ
উ নিজকে ভাল ফিল হয় আৰু লাইক আজিকাল চাই চাইনে মো ইণ্ডিয়াত আ এডুকেট মানুহ বোৰ থাকে সিহঁতে কেনেকে ফৰেনাৰ এটা চালে জানো কেনেকুৱা হৈ যায়।
অ সেইটো ইহঁতে মানে বহুত কিবা এটা বেলেগ কে বিহেভ কৰে তো নৰ্মেলি ভালকে যাই কথা পাতিব লাগে ন। কিন্তু সিহঁতে মানে বহুত মানে বেলেগ দেশৰ পৰা আহিছে বুলি সিহঁতে মানে বহুত কি হেৰাচো কৰে বহুতে হেৰাচ কৰে।
অ সেইটো হেৰেষ্ট কৰে তাৰ পিছত কিয় ফটো উঠিবলে বিচাৰি থাকে।
যা মানুহবোৰ ভালকে এডুকেটেড থাকিলে ক্ৰাইম বোৰো নহ'ব বহুত কমিয়ে যাব ক্ৰাইম বোৰ ভালকে এডু- কেইটেত থাকিলে গম পাব সিহঁত তে কেনেকে কৰিব লাগে নালাগে ত সেইবোৰো বুজি পাব সিহঁতে।
এইটোহে আজি বুলি মানুহবোৰ বাট এ ভাল হৈছে বাৰু ইৰিগেশ্যনটো
উম উম বেটাৰ ফিউচাৰ কাৰণটো ভালে মা-
উ যিমান মানে এডুকেট হব সিমান মানে ফিউচাৰটো ভাল হৈ গৈ থাকিব। তই তানো জানে না ডিচিপ্লিন ৰিছপনবিলিটি চব বুজি পায়।
কিন্তু এইটো ইকুৱেলিটি সবে ইকুৱেল মানে অপৰচুনিটিছ পালে ভাল আৰু মানে এমপ্লয়মেন্ থাকিলে দে জব কৰিব পাৰিব ভাল। এডুকেটেট হ'লে এমল্পমেন্ট থাকিব জব হব তাৰপিছত ইকনমিক গ্ৰোথ হ'ব নিজৰো হ'ব কানট্ৰীৰো হ'ব।
পইচা বহুত লাগে এডুকেশ্যনৰ কাৰণে পাকা নে ইমান ইকুৱেলিৰ অপৰচটটো নাপায় কিন্তু আজিকালি স্কালাৰশিপ এইবোৰ আহে আহিছে তো অকমান পোৱা হৈছে বাট ইমান নাপায় যোনে মানে বিচাৰে ভালকে আৰু পুহিবৰ কাৰণে
স্কলাৰশিপটো মোৰ বহুত হেল্প কৰিছিল এডুকেশ্বনত।
গভমেন্ট স্কুলো ইমান ধ্যান নিদিয়ে না।
উম।
সিহঁতে ফ্ৰীয়ে কৰে এনেকুৱা আৰু সেহতে পইচা পায়ে থাক এই বুলি ইমান গুৰুত্ব নিদিয়ে।
অঁ সেইটোতো হয় বাৰু। দিয়া আমি নিজে ভালকে খবৰ দিয়া মই ভাইটিক পঢ়াও গে অলপ। মই ৰাখিছো, অ ঠিক আছে বাই বাই।